হেল্ল'?
অ'! কি কৰিছা?
আছোঁ এনে, তুমি?
এ, মই আছোঁ আৰু দিয়া। মই তাকে ভাবিছোঁ, তোমাক ক'ল এটা কৰি চাওঁ, কি কৰি আছা বোলোঁ!
আছোঁ এনেই, কলেজৰ পৰা আহিলোঁ। তুমি?
অ'! মই ঘৰতে আজি, গাটো ভাল নাছিলে যে, ঘৰতে আছোঁ। কোৱা?
আচ্ছা, ভাত-পানী খালা?
ভাত-পানী খালা?
অ'! তুমি খালা?
খালোঁ-খালোঁ। কি বনালে আজি?
আজি তোমাৰ শনিবাৰ ন'? নিৰামিষ।
আচ্ছা, শনিবাৰে নিয়ামিষ খোৱা নি?
তোমাক দেখিছিলো সেইদিনাখনি, মাতে নিদিলা একো।
এই সেইদিনাখন, মই অলপ মানে কিবা এটা কৰি আছিলো চাগে গম পাইছা। নেদেখিলো, দেখিলে আৰু নামাতিম নে তোমাক।
তুমি খাই আছিলা বে।
এই নহয় খাই আছে চাগে অক।
অ' সেইটো কাৰণে।
তুমি বাইকত আছিলে চাগে।
অ' হয়, হয়।
উম' মই তোমাক মানে, মই তোমাক, তুমি মোক মাতিলা যে মই তোমাক মাতিব ধৰোঁতে তুমি গুচি গলা, মই কি কৰিম কোৱা?
সেইটো হয়, সেইটো বেয়া লাগিছে।
পা মাতিব নেপাই।
তাকে, লগৰ এটাকে আজি ফোনটো কৰি সুধো, কি কৰি আছে এতিয়া?
তোমাক আৰু দেখিলে আৰু নেমাতিম নে, মাতিলো আকৌ তুমি সেইদিনাখন তোমাক মই কল কৰিলো, তুমি ফোনটো ৰিচিভ নকৰিলা, আকৌ কল বেক নকৰিলা।
অ' মইও পাহৰি গলো চাগে বুইছা।
উম'।
মোৰ মানে পাহৰা বেমাৰ অলপ আছে বুইছা, সেইটো কাৰণে পাহৰিলো গলোঁ চাগে। বাকী কিবা? হা?
বিজি মানুহ যে, সেইকাৰণে পাহৰিলো যোৱা আৰু।
উম' বাকী কিবা খুলিম বুলি কৈছিলা বিজনেছ?
অ' বিজনেছৰ কথা এটা কৈছিলো মই তোমাক। হেৰি, ঘৰতনো কিমান বহি থাকিবা ন, কিবা এটা কৰিব লাগিছিলে।
সেয়া ল'ৰা মানুহ লাইফটো কিবা নকৰিলে একো নাই বুইছা আজিকালি।
সেইটোৱে।
তাকে, হা?
তুমি কি কৰি আছা?
মই তোমাৰ এতিয়া একো কৰা নাই, ঘৰতে আছো আৰু এনেই।
হেৰি বিজনেছ এটা খোলোঁ বলা।
কিহৰ?
কিহৰ মানে তোমাৰ, মই ভাবিছোঁ মানে। আমাৰ এই তোমাৰ ব আমাৰ বৰঙত মানে দোকান কেইখনমান আছে। দুকান মানে বনাই আছে, হা। টো' আমাৰ ইয়াত জোতা দোকান কেটামান নাই, চেণ্টাৰত।
এ হেভি লাগিব কিন্তু ন, তোমাৰ এনে কন্টেকডা আছ মোৰ লগতে কন্টেক আছে বহুত ভাল ভাল জেগাত, দিল্লী, মুম্বাই তোমাৰ এইফালে।
অ' মানে তোমাৰ ইয়াত তোমাৰ জোতা, তোমাৰ চব দোকানে আছে মানে, চেণ্টাৰত চব দোকান আছে। বাট জুতা দোকান, জুতাত জোতা দোকান এখন নাই, সেই জোতা এখন যদি খুলো অলপ লাভ হয়।
লাভ হয় যদি বোলে লাভ হোৱা কামটো কৰো, তেনেহ'লে ভাল হ'ব।
সেইকাৰণে মই কৈছোঁ, জোতা দোকানটো যদি খোৱা জোতা মানে তোমাৰ এটা তেনেকে যদি ব্ৰেণ্ডেড শ্বু বা অলপ হে ভাল ৰাখি দিওঁ। টো বিক্ৰীটো হ'বই। কাৰণ ইয়াৰ পৰা জো, জো, জোতা কিনিবলৈ তোমাৰ আমাৰ, মেইন চেণ্টাৰলৈ যাব লগা সিখন চেণ্টাৰলৈ।
অ, হয় নেকি?
উম,
তাকে আৰে, নহয় শুন মানে মই পেমেণ্ট এটা দিছিলো হা, তুমি যে মোক পেমেণ্টটো দিছিলা।
অ,
ঊনৈশ, ঊনৈশ তাৰিখৰ পেমেণ্টটো সোমালেহে ধৰে, কিন্তু তোমাৰ বি তাৰিখ, মানে তোমাৰ বিশ তাৰিখৰ যোনটো পেমেণ্ট সোমাব লাগে, সোমোৱাও নাই প্লাছ তোমাৰ প্ৰচিচিঙো অহা নাই, কিয়?
জানো, চাব লাগিব দেই।
এনে নোসোমালে প্ৰচি, কি কয় তোমাৰ হেৰি হৈ থাকে ন, কি আছিলে এইটো এই নহয়, নহয়, এই নহয় উল্টাচো মই, মই বিশ তাৰিখৰতো সোমাইছে।
ইটো, সোমোৱা নাই?
এই, ৰখা চাবও নোৱাৰি নহয়, এই, তোমাৰ এনেই সমাইছে নাই, তোমালোকে পইচা খিনি দিছিলো।
মোৰটোতো, সোমাইছে হা।
কিমান তাৰিখৰটো সোমালে?
ঊনৈছশ তাৰিখৰটো, সোমালে।
আৰু বিশ তাৰিখতো কি আছে, হৈ আছে।
বিশ তাৰিখটো মই অ, পেণ্ডিং হেৰি হৈ আছে।
কৰি আছোঁ, পেইণ্ডিংটো।
কি ক'লা?
পেণ্দিং দেখাই ন, পেণ্ডিং দেখাইছে নে, কি দেখাই আছে?
পেণ্ডিং দেখাইছে অ,
অ মোৰ পেণ্ডিংঙো দেখুৱা নাই, একোও দেখুৱা নাই মানে তোমাৰ ঊনৈছ তাৰিখৰ হেইটোৱে দেখাই আছে। লাচটো
চাব, লাগিব। মোৰ মোৰ বা কিয় বা সেইটোৱে পেণ্ডিং দেখাই আছে, সোমালে ভাল আছিলে ন।
মোৰতো সেইটোৱে ন, আমাৰ হিটো দেখাই যি আছে কিমান আছে?
মোৰ পেণ্ডিং বুলি আহিছে আৰু। সোমাব চাগে আজি, আলপ অলপ চাই লও আজি। গম পালা। আজি চাই লোৱাচোন যদি নোসোমাই তেতিয়াহ'লে, আজি চাই লোৱা যদি আজি নোসোমাই তেতিয়া
মানে নোসোমা, পেনণ্ডিং কৰা মানে অ, সেইটোয়ে চাৰ্ভাৰ গম পাইছো, তোমাৰ কিমান পাচঁহে হাজাৰ সোমাব ন,
অ,
পাঁচ নে, ছয়?
মোৰ, পাঁচ।
উম, মানে আপ হোৱা নাই ন, তোমাৰ মাৰা নাই বনেছ।
নাই, নাই, নাই।
তাকে, কিছুমান আৰু মানে সেইদিনা তোমাৰ লগৰতোৰ তোমাৰ দহ সোমাইছে মানে। টেন পইণ্ট ছিক্স, সোমাইছে। বুজি পাইছো আৰু কি বুজাইছো। কেনেকে বা সমাইছে সেইটো, আমাৰো একেই কৰি আছো ন, জবটো।
অ,
ৱাইট এডিতৰ্মন তোমাৰ বাউন্চাৰৰ লগত তোমাৰ শ্বট মাৰি আছে, আমিতো বাউচাৰ পোৱাৰ পিছত মাৰি আছো। কিয় বা?
নাজানো দেই।
তোমাৰেনেজৰ লগ কথা পাতি লাগিব দ এইটো খেলি-মেলি হৈছে কিন্তু।
উম, অ'
নতুন জব এটা ল'ব লাগিব ভাবিছ আৰু এটাল আছে তোমাৰোলে এপ্লাই কৰিব পাৰি নতুন জব পালে।
মই শুনা নাই নহক কি বা?
আছিলে তোমাৰ আই টি ত লিখিব লাগে বহুত কষ্টৰে আই টি আই য়াই নেকিতো সেইটো কৰা ভাল আছিলে।
চাও মই শুনাতো নাই বাৰু শুনিলে গম পালো মই এতিয়য়াক শুনা নাই দেন।
অ'মই মানে শুনিছো আৰু সুধিছিলো। অ' সেইটোৱে মানে এইটো বাৰু ঠিকেই আছে বাৰু আমি যোনটো জব কৰি আছো ন।
উম,
সেইবোৰ তাকে কৰিব কিবা? পিছে মাৰো ভাল ন?
ভালেই, ভালেই তোমাৰ?
অ' বাৰু ঠিকেই দিয়া।
ভন্তি আহিলে নে নাইক স্কুলৰ পৰা?
নাই, নাই তাই আহা নাই। কি বা হেৰি তোমাৰে আছিলে এইটো।
আজি ৰাভা দিৱস নহয় কিবা পাতিছে নেকি?
আজি ৰাভা দিৱস পাতিছে মই স স্কুলত নাজানো কলেজত।
আচ্ছা।
নতুন, নতুন কলেজ গৈছে আৰু কি লাগে আৰু ন।
হম এন্ত হদিনন এতিয়া ফাস হ এষ্ট।
উম, ঠিকে আছে আজিকালি এইবিলাক গ আমাৰ ভালা লগা হ'ল আৰু আজিকালি এই বিলাক কিবা কিবি আৰু।
হহ, আগতে ভাল লাগিছিলে আগতে বহুত উৎপাৰ কৰিলো এতিয়াহে। টেনচন, টেনচন আগতে আৰু দেউতা বুলিয় দেউতা দেউতা বুলি কলে পইচা পাও এতিয়া দেউতা বুলি ক'লে পইচা বিচাৰিব লাজ লাগে ন।
অ'সেইটো হয়তটো অ'সেই সেইটো লৰা মানে সজাও উম, মানে ক খচা কথা লৰা যে বহুত কষ্ট চব গৈছে নিউ গুৱাহাটীলৈ, চা এ জি এমৰ লগত এসম্প্লে প্ৰেক্টিকলী কৈ আছো ছা তু তুমি যদি এ মাহত যদি ত্ৰছ হাজাৰ নোপোৱা তোমাৰ একো লাইফৰ মানে হেল নাব মানে কৈছ তুমি বিয়াখন পাতিবা মই কৈ আছো। ত তুমি মানে যি হয় চাপজ আজিকালি চবৰে ঘৰৰ ভাল থাকে ঘৰটাও লাগে ভাল চাই। হয় নহয়। তাৰপিছত ঘৰ এটা ভাল লাগে তছত ঘৰটো লাগে তাৰপিছত তোমাৰ আকৌ তোমাৰ তাইক খুৱাব লাগিব প্লাছ তোমাৰ ঘৰতো দিব লাগ মাহঁতক দিব লাগিব আকৌ কিবা পৰফ চৰফ থাকিলে পইচা প দি দিব লাগিব। মানে আজিকালি তোমাৰ মেক্সিমাম মাহত তোমাৰ ত্ৰিশ হাজাৰ টকা লাগিব বুজিছা। হয়, নহয়।
উম।
তোমালোকৰে ভাল, তুমি ধৰ ফি্তি পোৱা ন তুমি দৰমহা।
হা?
তুমি চৰকাৰী কৰা নে তোমাৰ কি হেৰি, হে কি জব কৰি আছা, চৰকাৰী নে কি?
চৰকাৰী নহয় অ' চৰকাৰী এপ্লাই কৰিছো, কিন্তু পোৱা নাই ৰবা, আকৌ আমাৰ কাচতটো যে দিছে, জেনেৰেল।
অ', হয় নেকি, বেয়াও লাগিছে তোমাৰ কাৰণে, কি কম এতিয়া তোমাক মই।
কি কবা জেনেৰেলে নাপায়েই, জেনেৰেলে নাপায়েই নাপায়, নাপায়েই নাপায়, কিমান যিমানেই ট্ৰাই কৰা সিমানেই নাপায় আৰু।
ৱাৰ্তলেছ হৈ গৈছে, ৱৰ্ত নাই। তাকে, আৰ্মি চাৰ্মিতো দিয়া না, পোষ্ট উলাই আছে।
হা?
আৰ্মি চাৰ্মিত দিব পৰা পোষ্ট উলাই আছে।
দিছো, সেইদিনাখন তোমাৰ হেৰিত দিলো, এছ এছ বি আছিলে।
উম, উম, উম, উম, উম, উম।
এছ এছ বি এপ্লাই কৰি থৈছো, কিন্তু নাপাওঁ ন আৰু তুমি য যানাই দেখোন তোমাৰ এছ টি এছ চি, এইবিলাকে বহুত সহজতে পাই যায়।
পাই যাব কি কম আৰু ন, পাই যাই কৰে দিম আৰু ন। তাকে বোলো, যাৰ তোমাৰ আছেটো আছে, যাৰ নাই নাই আৰু কপালত।
কি কবা।
মোৰো তাকে ভাবি আছো, তোমাৰ পেমেণ্টটো হোৱা পাছত, বেলেগ এটা জবত এপ্লাই কৰিম চাগে আৰু দেই।
মইও সেইটোৱে ভাবিছো কাৰণ এনেকে হ'লে নহয় এনেকে হ'লে নহয় ন, তোমাৰ মই কম গৈ পাইছোহি বেছি সেইটো কেনেকা।
মই কিন্তু চাই আছো, মই সেই তাকে তাকে, তাকে মানে মই তাকে ভাবিছো, কি চোৱা তোমাৰ চাপ'জ মইতো পৰা একেবাৰে তোমাৰ এটৰ লেন্থত আছো বাত সেইটোৰ, সেইটোৰ মানিতো বেছি আকৌ আমাৰ হ'ব কষ্টটো একেই হৈ আছিলে ক পাৰি নাই মানে এইটো, এইটো কি মানে সি জানিব লাগিব ন আমি চব।
উম হম।
নাজানাকেতো একো কৰিব নোৱাৰিম, তাকে তোমাৰ বিজনেছটো কথা কি ভাবিছা, কেতিয়া খুলিবা?
মই খুলিম কেইদিনমানৰ পিছত মানে, তোমাৰ হেৰি বনাই ফাণ্ড যদি কোনোবাই দিয়ে তেতিয়াহ'লে মানে, নহ'লে নিজৰ পইচা মানে দেউতাক ক'ব লাগিব আৰু। এবাৰ অলপ হেৰি কৰা বুলি।
উম তাকে, তুমি সুধিবা বুজিছা মোক সুধি কেনে জনাব ক'ত খুলিবা।
কম মানে অলপতো বাজেট লাগিব ন, প্ৰথমতে বাজেটটো অলপ লাগে।
অ', কিমান কিমান দিবা, পাৰ্টনাৰশ্বিপ কৰিলে ভাল হ'ব কিমান দিবা?
দে, তোমাক?
মানে তোমাক বুলি নহয়, অ' কিমান কিমানকৈ কৰি ল'বা?
সেইটো মই এবাৰ চাব লাগিব তোমাৰ এবাৰ গোটেই খিনি মিলাব লাগিব, গম পাইছা। তোমাৰ দোকানখন কাৰণ সি অকল তোমাৰ দোকান কালাৰ, কালাৰ গোটেইখিনি চিকৰীতি তিকৌৰিতি গোটেইখিনি খিনি হৈছে হা, জাষ্ট বস্তু বস্তু আনি পেলাই বস্তু আনি বহাই পেলাই সজোৱা, সজোৱা খিনিতো লাগিবই আৰু বাকীখিনি তুমি জানাই চাগে বাকিখিনি আৰু। বুজিছা, উম সেইখিনি মানে সেইখিনিৰ কাৰণে অলপ মিলাব লাগিব আৰু ইয়াত।
খুলিব পাৰা যায় যে
তোমাক মই কম দিয়া পিছত। লোকেশচনটো আমাৰ আমাৰ ছে মেইন চেণ্টাৰটো যে
অ' চেণ্টাৰত, ভাল হ'ব যেনিবা চেণ্টাৰত।
অ' মেইন চেণ্টাৰত। মেইন মেইন চেণ্টাৰত।
চেণ্টাৰত ন? ঠিক আছে তোমাক মই জনাম দিয়া।
অ'কে হ'ব।